হেল্ল' অ শুনিছানে!
অ শুনিছো কোৱা।
অ।
ওমহে নেটক অ ভাল ভাল তোমালোক কৰ
মোৰো ভালেই দিয়া মানে কি হৈছিল নেটৱৰ্কতটো পাই ছেনে নাই বোলো মই শুনাই না ছিলো একো সেইটো কাৰণে সুধিছো অ বৰ ষুনটো হৈ আছে যে এইকেইদিন নেটৱৰ্কটো অলপ বেয়া গম পাইছা যি দপদপাই আহে বৰষুণ তোমাৰ উম সেইটো কাৰণে বাকী কি বনাই নাই নাই ধৰি আছে ক'লা হৈ আছে মানে আৰু আকাশত তৰা এটাও নাই বৰষুণ দিব কিন্তু দেই আজি ৰাতি
য়াত মানে বতাহ অলপ মানে আবেলি ধু ধুনীয়া বতাহ মাৰিছে উ বৰষুনটো নাই অহা বাৰু
নাই ন নহয় কোনোবা কোনোবা চাইদে বোলে বৰষুণতো দিয়ে আছে গম পাই ছানে বতাহতে চাগৈ উৰুৱাই লৈ গল এনেকোৱাও হব পাৰে অ সেইটোৱে এই পৰহি যে আমি দুইজনীয়ে যে কিবা কথা এটা পাতি আছিলো তেতিয়া দেখা নাই ক'লা হৈ আহিছিলে বৰ ষুনটো তাপা অলপ পিছতে বৰষুণ দিছিল উম বৰ ষুণ দিলেই অলপ
আজি মানে মানে ৰ'দতো ইমান এটা নাই ধুনীয়া বত
নাই অ সেইটোৱে আমাৰ ইয়াত আকৌ তেনেকোৱা নহয় এতিয়া গৰম আছে আজি আমাৰ ইয়াত তোমাৰ গৰমটো আছিলে মানে তোমাৰ অ অ সেইটো কাৰণে ভাল
তোমাৰ ফেন ভিতৰত আহিবলৈ মন নাযায় ধুনীয়াকে বাহিৰত বহি থাকিবলেহে মন যায় ইমান ধুনীয়া তোমাৰ বতা হ কেতিয়াবা মানে এনেকোৱা লাগে নাই গাঁৱত থকা গাঁৱত থকা মজাতো কেতিয়াবা তেতিয়া
মানে বহুত বেলেগ মানে তোমাৰ চোৱা টাউনত এতিয়া তোমাৰ জেগা নাই হয় ঘৰৰ ওপৰত ঘৰ হয়নে গছ গছন বিলাক কাটিব লগা হৈছে অফিচ বিলাকহে চাবানে মানুহৰ অ কোৱাৰ্টাৰ বিলাকহে চাবানে তোমাৰ চব গাড়ী মটৰহে চাবানে চবতো ইয়াত সেইবিলাক সুবিধাৰ কাৰণে তোমাক গছ গছনিতো নাইকিয়াই হক গৈছে সেইকাৰণে কি হয় তোমাৰ এই পৰিৱেশটো বহুত গৰম বেছি বহুত বেছ মানে গৰমটো বেছি তোমালোকৰ এতিয়া গাঁৱৰ জেগাত উ
অ আমি সেইদিনা সে টাউনলে আমাৰ মাহি এগৰাকী থাক- কে মানে তেওঁ আমি এতিয়া ইয়াৰ পৰা গৈছো চ ন আমাৰ এতিয়াৰ কিমান ধুনীয়া তাত গছ গছনিৰ বা পথাৰ এনেকুৱা এটা আহি বা তাত যেতিয়া টাউনত থাকিলোগে তোমাৰ ৰাতি শুব পৰা নাই গম পাইছা নে ত এনেকুৱা গৰম পাইছো মানে
অ সেয়া পাইছা নহয় মানে কি জানা সেইয়াাই বহুত বেলেগ বহুত বেলেগ তুমিত
মানুহে টাউনত থাকিবলে ভাল পাই হয় উম
মানে কি জানানে টাউনত বুলি ক'লে তোমাৰ মানে সকলো বিলাক ব- স্তু সুবিধা টো আছে তো হয় তুমি দোকান বিলাক ওচৰতে পাবা অফিচটো বিচাৰি গ'লে তুমি ওচৰতে পাবা তুমি কিন্তু সেই গাঁৱৰ পৰিবেশটোৰ লগত মানে ৰিজাব নোৱাৰিবা টাউনৰ পৰিৱেশতো গম পাইছানে অ অ সেইটো নোপোৱা সেইটো নোপোৱা এই গাড়ী মটৰ শব্দ উম এই হুলস্তূল হয় এই গৰম এইখিনিয়ে বেছিকে পাবা
মানে শান্তিকে বহি থাকিবলৈ
মানে কি জানানে উম অ কেতিয়াবা নহয় তোমাৰ মাইন টো ফ্ৰেচ জানো হয় সেইটো কাৰণে তুমি মানে ধৰি লোৱা নিজন জানকে বহি অকমান মানে ঠা-
কেতিয়াবা মানে অ তেনেকুৱা নিজক সময় দিবলৈও মানে ধুনীয়াকে বহি কৰি থাকে উম
উম সেইটোয়ে সেইটোয়ে খুবেই ভাল লাগে তুমি মানে নোৱাৰা এইটো গৰমত মানে তোমাৰ এনেকুৱা জেগাত তুমি থাক থাকিব নোৱাৰা ঠাণ্ডা জেগাত থাকিব লাগিব অলপ
মানে আমাৰ এতিয়া অভ্যয়াসতটো হৈ গৈছে যে আমি এতিয়া মানে বতাহ ধুনীয়া পাই থাকো বা ঘৰত
উম তুমি এইটো নোৱাৰা উম তুমি এদিনো ইয়াত মানে নোৱাৰিবা সেইটোৱে ইয়াত আহিলে তুমি এদিনো থাকিব নোৱাৰা মানে তুমি সেই অসুবিধাটো মানে অনুমান কৰিবা মানে যে আমাৰ তাতেই ভাল লাগেচোন মানে কি জানানে মানুহৰ মানে
কি জানানে উম কোৱা
হয় অ মানে কি মানুহৰ কি হৈছে জানানে তুমি যদি অ ঠাণ্ডা জেগাত আছা ধৰি ল তোমালোকৰ গাঁওত আছা তেনেহ'লে মানে পৰিস্থিতি কেতিয়া ম অসুবিধা হয় সেইণে এনেকুৱা লাগে যে নাই মই তাতে থকা হয় ভাল আছিল কাম বিলাক সুবিধা হয় ভল হয় টাউনতে হয়ানে কিন্তুকৌ তুমি টাউনত থাকিলে ভাবিবা গাওঁতেই ভাল লাগে লাগিছিলে চোন ইয়াত বেয়াহে লাগিছে
এটা সেইটোয়ে কথা আৰু তোমাৰ মানে কি মানুহৰ শান্তি মানে কি জানা ক'তো নাই গম পাইছানে শান্তি মান মানুহৰ কতো নাই যোন ফালে নোযা মানুহে মানে নিজ কিম তুমি তাতে সুখী থাকিব পাৰা কিন্তু মানুহ
অ সেইটয়ে সেইটয়ে নাজানে তোমাৰ অ কিবা এটা অ তুমি এতিয়া চোৱা মবাইল এটা লৈছা হা তুমি আজি দহ হাজাৰ টকা দি মোবাইল এটা লৈছা কাইলৈ তুমি ভবা ভাবিবা এ অ দহ হাজাৰ টকাাতো দি লৈছো বেয়াহে কৈছো ত্ৰিশ হাজাৰ মান দি ল'ব
অ কেতিয়াবা এনেকুৱা হয় এইটো এইটো নামতে মই ভাল এটাাহে পালো হয় বা এই এই এইটো এইটো এইটো কোম্পনী ল'ব লাগিছিল এইটো ডিজাইনৰ ল'ব লাগিছিল
লব লাগিছিল অ দেখাক দেখি মানে কি হয় যেতিয়া বেলেগে সেই অ শান্তি কৰো নাই এতিয়া আজি সকুটি লছা স্কুটিত চলি কালি ভাবিবা গাড়ীখন ল'বাগে গাড়ীখনত চলিলে নাই এখন গাড়ী ভাল লগা নাই উ বেলেগ এখন গাড়ী লম মানে মানুহ মানে কতো শান্তি নাই মানুহক কতো শান্তি
মানুহৰ মা মনটো মানে কেতিয়াও মানে মনটো কেতিয়াও নভৰে গম পাইছা মানে লোভিয়া হয় যিমান মন মানে পাবা তোমাৰ সিমান মানে আৰু লাগে আৰু লাগে এ আজি অমুকতটো পালা নহয় কাইলে এ আৰু এইটো বস্তু থকা হয় অমুকতটো মা থকা হয় আকৌ সেইটো পালা নহয় সেইটো কাম নাইকিয়া হৈ গ'ল
তুমি এতিয়া নিজে চোৱা আমি এতিয়া মাছে মাংসই অ অ পাবা সেইটো মূল্য নাই তুমি এতিয়া মা সাধাৰণতে তুমি চোৱাচোন এতিয়া আমি মাছে মাংসই ভাত খাই আছো কি কেতিাবা আমি ডেইলি খাই আছো কাৰণ এহ লাগি আমি পেলাই দিছো হয়ানে কিন্তু সেই বস্তু খিনি যে আমি পেলাই দিম কিু তাৰ অনুপাতে যদি তুমি যেতিয়া ওলাই যাবা ফুটপাথত যেতিয়া পঢ থকা মানুহকেইটা দেখিবা ন তোমাৰ এনেকুৱা লাগিব যে আমি বহুত শান্তিত আো এ ৰা থাকিবলৈ আমাৰ ঘৰ এটা আছে আ হয়নে সেইটোৱে কি
আমাৰ এতিয়া ডাঙৰ খিনি সেইটোৱে শিকাই ন কি মানে আমি কোনটো অভাৱত অভাৱ পাইছো সেইটো না আমাৰ তলৰ মানুহখিনিক কেনেকে জীয়াই আছে তেওঁলোকক চালে এনেকুৱা লাগিব আমিচোন বহুত ভালতে আছো বহুত সুখত আছো বহুত অ
দুখন ভৰি আছে ঘৰ এখন আছে চকু কেইটা আছে তুমি ভবাচোন সেই ভৰি দিনা থকা ল'ৰা কেইটা বা ছোৱালীকেইজনী কেনেকে থাকে হয়নে তেওঁলোকৰো ভৰি কেইটাও নাই অ কেনেকে থাকে দে সি উম কিমান বেয়া লাগে সেইটোৱে সেইটোৱে মানে যেতিয়া নিজক মানে অনুমান পৰা যায় বুজছা নে এতিয়া তেওঁলোকক ভাবি ল'ব লাগে যে তেওঁলোকে নিজৰ লাইফতটো কেনেকে অতিক্ৰম কৰি আছে ন কিন্তু আমি কিয় নোৱাৰিম আমিও পাৰিম আচলতে সেইটো নাচাও যে আমি সেইটোৱে বেয়া অ সেইটোহে চাওঁ মানে কি জানা ভালতো চকুত লাগে বেয়াত মা ত নালাগে নহয় আকৌ সটো আম মানে বেয়া হৈ গৈছে গৈ আমাৰ মনতো লৈ পেলাই হয়নে নহয় সেইটোৱে মানে কি আৰু মানে পৰিস্থিতি বিলাক মানে তেনেকুৱাই হৈছে উম পৰিস্থিতি বিলাক তেনেকুৱা হৈছে মানে আৰু অ ঠেক হৈ হৈ গৈ আছে গম পাইছা মানুহৰ মাজত মিলা প্ৰীতিটো কমি গৈ আছে গম পাইছা মিলাপীতি কমি গৈ আছে তুমি লগ কমকে পোৱাছা মানুহ বিলাকক হয় সেইটোৱে মানে সময় সাপেক্ষে চব মানে কামতে বিজি হৈ গৈছে বাৰু মেলাত আহিছিলানে নাই
অ মেলাত গৈছিলো দিয়া আহ গৈছো গৈছো অ ৰাম ৰাম তোমাৰ একেবাৰে পথাৰত মানে বোকা বোকা খচিব যোৱা নিচিনা হল দিয়া
জন্ টো জিন্ টো যে একে ওপৰলৈ ক বৈছা কাৰ ঘৰত সোমোৱা নাই মেলা চাইিছো আৰু গুচি আহিছো অ আৰু চোৱাচোন ইমান বৰষুণতো নহয় ইমান বৰষুণতো মানুহো কমা নাই হে
নকমে নকমে সেইটো তোমাৰ মানে এতিয়া চব পৰম্পৰা ন সেইটো এটা মানুহে এৰিব নোৱাৰে সেইটো মানে কি আবেগৰ লগত জড়িত হৈ আছে মানুহে মানে কি বোকা বোকা তাতে চাম লাষ্ট আৰু নাই
কি হ'ল তাতে অ লাষ্ট আৰুও নাই নাই চোৱাচোন আৰু এবছৰ নাই চোৱাচোন কি হয় আৰু কি জানানে ইব আৰু এই মেলাটোত বৰষুণ হয়ে হয়নে কিন্তু আগ আগতে ইমান বৰষুণ হোৱা নাছিল
নাই তোমাৰ কমেও কি জানানে উম তিনি বছৰ মানৰ পৰা তোমাৰ তিন বছৰ মমানৰ পৰা তোমাৰ এই বৰষুণ যাক
অ আগতে গলেতো ইমান বৰষুণ নাই উম শুকান ইমান ধুনীয়া হয়নেে ৰ'দ হয় বৰষুণতো হয় বু আছা অ সেইটোয়ে এতিয়া মানে অ তেও সেইদিনাখন দেই অ তাৰপিছত বৰষুণ যাক চচোন এ অ একেবাৰ ঘৰ দৰকে আহি গল দেই তিতাৰ পাছতে ইমান বোকা জানে বিশেষকে মানে এই মেলা মানুহখিনি
আৰু বেয়া লাগে কি জানা এই ব্যৱসায় সকল ন ইমান কষ্টকে আহে ভাবাচোন দুটকা বেচা যাক ঘৰখন চল
অ তাতে আকৌ বৰষুণডাল দি পেলাই তেওঁলোকৰ ব ব্যৱসায়ত মানে বহুত বেয়া এটা প্ৰভাৱ পেলায় অ তুমি এতিয়া চাবাচোন বিহু টাইমত যে বজাৰ বিলাক হয় বিহু টাইমত বজাৰ বিলাক হয় বজাৰত যোনদিনাখন যদি বৰষুণ দি দিয়ে উৰুকাৰ যোনটো বজাৰ গলে' মানুহ নাইকিয়া হৈ যায়গৈ তেতিয়া দোকানী বিলাকে দেখি কিমান এটা কষ্ট পাব লগা হয়। নহঁ তেওঁলোকৰোটোঁ অহা কৰাৱা ভাল ভাড়াবিলাক এনেই যায় হয়নে নহয় কোৱাচোন। সেইখিনিয়ে নুঠেগৈ তেওঁলোকৰ তেতিয়া উম সেইটো এটা অসুবিধা হয় দেই।
বুলিয়েতো বহুত খিনি ভাব হেৰি চিন্তা কৰে নহ যে কিবা এটা লাভ হওক আমাৰো ঘৰখন তেওঁলোকেওঁতো সেইটো এ সেইটো ব্যৱহায় কৰিয়ে ঘৰখন চলাই
উম ঘৰখন চলাই আছে তেনেকে চলাই আছে তেওঁলোকেও মানুহৰ মানে সেইবিলাক দেখিলে উম হওক তেতিয়াহে কৰিব পাৰিম অ সেইটোৱে আৰু কি জানানে ফূৰ্তি যিটো থাকে বৰষুণজাকে শেষ কৰি দিয়ে নহয় ন অহ সেইটোয়ে ওলাই যাবলৈও তোমাৰ এই যাওঁ নে নাযাওঁ নিচিনা লাগে। এ, বোকাঁবিলাকৰ পৰা ন আকৌ লাষ্টতো নগলেও বেয়া লাগে দিয়াচোন অ বাৰু চবৰে ভালে নে তোমালোকৰ অ সেইটো ভাল হ'ল হয় আৰু এনে ভালে গ'ল নে মেলা তোমালোকৰ
অ ভালেই কৰিলা। বাৰু দিয়া ঠিকে আছে নহ অহ আহি আছে আহি আছে হ'ব দিয়া অহ উম উম উম হ'ব দিয়া।
উম-